নমস্কাৰ কি কয় এ তোমাৰ বিচনাত শুই আছো।
অ, এই ময়ো ভাত খাই, ভাত খাই, শুবলৈ আহিছো।
অ, বাকী খবৰ খাতি
খবৰ খাতি ভালেই তোমাৰ?
আছো আৰু।
অ', অ'। বাকী বিজনেচ কেনে বাকী বিজনেচ কেনেকৈ চলি আছে। অ, বিজনেছ, বিজনেছ কেনেকুৱা চলি আছে, চলি আছে, আৰু অ'। তাকে বোলে মই দোকান এখন খোলো। তোমাৰ নিচিনা আৰু কি চাইকেল দোকান অ, বেয়া হব নেকি। নাই অ'।
এনেকা তুমি ভাল, ভাল চাইকেলবিলাকে আনিবা আৰু।
অ, এনেই তোমাৰ তাত কে, কেনেকা, কেনেকুৱা চাইকেল আছিল।
মোৰ তাত তোমাৰ গিয়াৰো আছে, নন, গিয়াৰ চাইকেলো আছে। তাৰপিছত তোমাৰ লে, লেডিছৰ চাইকেলো আছে, সৰু পোৱালি চাইকেলো আছে। তুমি ৰুম ল'লা নে ল'বাহে এনেকুৱা চাইকেলৰ
হা?
তুমি ৰুমটো ল'লা নে ল'বাহে খুলিম বুলি যে কৈছিলা?
খুুলি মানে তোমাৰ ৰুম বনোৱা হৈছেগৈ।
অ,
তোমাৰ এই গ্লাছ কেইখন লগালে হ'ব।
কেনেকে ডাঙৰকেই বনাইছানে।
ডাঙৰকৈ মানে তোমাৰ হেৰি, অলপ অ অকণ ডাঙৰে হ'ব।
অ, ডাঙৰকে মানে লাগি লাগে মোৰ এতিয়া অকমান সৰু মোৰ ৰুমটো এতিয়া সৰু সৰু। লগা হ'ল।
অ,
তোমাৰ ভিতৰত এনেকে চাৰ্ভিচিঙৰ হেৰিও লাগে জেগা অলপ লাগে।
সেইটোইতো‌ অ',
সেইটো নিমিলা হয় মই এতিয়া তোমাৰ ৰুমটো বাহিৰত বাৰাণ্ডাতে চাৰ্ভিচিং কৰিব লাগে। বহুত দিগদাৰ হৈছে মোৰ এতিয়া।
অ, তুমি এনে চাইকেল বিলাক কৰ পৰা অনা।
মই তোমাৰ চাইকেলটো হেৰি পৰা আনো গুৱাহাটীৰ পৰা অৰ্ডাৰ দিওঁ।
অ,
তাৰপিছত গুৱাহাটীত নাথাকিলে আকৌ দেলহিৰ পৰা আনি দিয়ে।
অ,
নাই আজিকালি বহুত দাম দামী দামীও ওলাইছে ন সেইবিলাকো মানুহে বিচাৰে।
সেইটোতো অ, এই কিবা যে, এনেকুৱা কি বান নে কি। কি, বুলি যে চাইকেল এখন আছে যে।
আহ, সেইখন সেইখনে তোমাৰ হেৰি এখন ট্ৰেক বাইক, বুলি কয়।
অ, মানে সেইবিলাক মানে তুমি কম কমকৈ আনা চাগৈ তিনি পিচ চাৰি পিচকৈ ন।
অ, মই সেনেকেই আনো। তোমাৰ বহুত দাম লয় ন একেবাৰেো তুমি আকৌ আনি থৰিলে কি হ'ব পিছত চেলে নাযাব।
সেইটোতো অ, মানে চব তিনিখন চ তিনিখন চাৰিখনকৈ আনি থব লাগে ন
উম, তুমি দামী বিলাকতটো এক এখন দুখন এনেকেহে আনো।
হম',
আছে মোৰ তাত কেইখনমান দামী এখন আছে তোমাৰ নব্বৈ হোজাৰৰ
অ,
এখন সদিনাখন মানুহ এটা চাইছে বা সুধিলে কিমান দাম মই কলো নব্বৈ হোজাৰ মান সি, একদম চক
চক খাই‌ গৈছে, অ', মানে। ইমান দামী চাইকেল চাইকেল আজিলকে মানে মানুহতো শুনিয়ে পোৱা নাই।
অ, নাই, আহেই মানুহজনে কৈছে মই এইটো দামত দেখো বাইক চলাই থাকিব পাৰিম স্কুটি বাইক নাই লয়ও দে মোৰ এক এখন হায়েষ্ট দামী বেচিছোঁ তোমাৰ এক লাখ ষাঠি হোজাৰৰ
অ,
এই তোমাৰ অৰুণাচলৰ মানুহ এটাই ৰৈছিলে।
অ',
এ, আজিকালি না কৰ গয় কিছুমানে দেই তোমাৰ বাইক চাইক চলোৱা মানুহে আজিকালি আকৌ চাইেল
চাইকেললৈ ঘুৰি গৈছে অ এই আকৌ ইলেক্ট্ৰিক যে চাইকেল
অ, সেইখনো আছে। কিন্তু সেইখনৰ কাম নাই তোমাৰ
কাম নাই নেকি?
নাই মানে এখন তোমাৰ বডিত চাইকেল কেনেকুৱা বডিতো তোমাৰ চলিব কষ্ট হ'বলৈ লাগিব অলপ
উম,
এনে সেইখনত তোমাৰ বডি কষ্টইে নহয় পকাই দিলে স্কুটি
উকো তেনে চিনে গ চি যায় অ'।
চাইকেলটো হৈছে ধৰ, তোমাৰ এ আৰু বডিটো ধৰ তোমাৰ থাক লাগে, শকত মানহ হৈ চলালে ভাল। তোমাৰ সেই সকল মানুহো নিয়ে সেইকাৰণে।
সেইটোত অ'।
তুমি খোলা দিয়া মই তোমাক এনেকে, ক ক' পৰা আনও তোমাক জনাই দিম। তুমি অৰ্ডাৰ দি দিবা কেনেকা কেনেকা লাগে।
নহলে তুমি এপাক মোৰ লগত ওলাবা।
অ, হ'ব, মই পাৰিম দিয়া যাবলৈ।
ন, নহয় প্ৰথমতে আম মই এতিয়া মইতো চাইকেল চাইকেল আনি পোৱা নাই আজিলৈকে। ত, তুমি তোমাৰ লগত মানে গ'লে তুমি কেনেকুৱা কেনেকুৱা চছেকেণ্ড লাগে তুমি ধৰ তোমাৰ আইডিয়াতেটা আনিম আৰু।
উম, সেনেকে আনিলে ভাল হ'ব তোমাৰ। নহলে আৰু, মোক এতিয়া চিনি পায় তোমাৰ চিনি নাপালে তোমাৰ দামটো বেছি।
দানত বছি কৰি দিব সেইটোৱে।
আৰু হেৰি চাৰ্ভিচিঙৰ ৰুমটো অকমান এক্সট্ৰাকে থোৱা দেই চাৰ্ভিচিঙৰ জেগা
চাৰ্ভি চাৰ্ভিচিঙৰটো তোমাৰ, অ' অকণমান ডাঙৰে আছে বাৰু তে
অ' আজিকালি গিয়াৰ চাইকেলবিলাক তোাৰ মাহে মাহে এনেকুৱা স্কুটি বাইকৰ নিচিনা চ চাফচিং দিবই লাগে।
অ'। ভলে বেয়া হৈ য বেয়া হৈ যায় অ'। আছে সেৰি এ তোমাৰ মানে এটা ষ্ট'ৰুম কৰিম। অ' তাৰপিছত আৰু মানে এটা হেৰি এনেকা মান ব ৰুমতো তেনেকাে চব খৰচ থাকে খিনিয়ে থবা। আৰু কেইখনমান ধৰি লওক, কেইখনমান ধৰি লক চোৰ কাৰণে উলিয়াই দিম আৰু।
উম, গিলাচ লগালা নে লগাব হে?
তোমাৰ অ' অৰ্ডাৰ দিছো।
আহ।
গাছটো তোমাৰ মানে ন, কিনিব নাপায় ন তোমাৰ জোখত সিহতেক বনাব।
উম।
কিনাবিলাক চব মানে সৰু সৰু। সৰু অ' ত দিব ল অ'। তাৰপিছত আকৌ ডাঙৰ বিলাক এখন মানে দুখন হ'ব আৰু দুপাল্লা।
অ' অ' ঠিকেছে মই তোমাৰ এইবাৰ চাইডত মোৰ গিলাচ লগাম চাগে তোমাৰ হেৰি হেৰ এই কবাজত টানি দিয়া চাপাৰখন সেইখন দিয়া আছিলে। এখনত ধূুলি চুলি সোমাই যায় মানে গ্লাছ হৈ লগাব লাগিব।
সেইটোতো অ', মানে তোমাৰ, সটো সেইটোতো অ' বাৰ গ্লাছখন মাৰিছিলেতো বাহিৰ বিলাক দেখি থাকিব।
উম, চপা খন থাকিব তাৰ ভিতৰ ফালে গ্লাছ খিনি লগাই দিম আৰু। এনেকে গ্লাছৰ ৱাল এখন।
মোৰ চ চা এখন লগাব লাগিব মানে তোমাৰ নিচিনা ভিতৰ ফালে ধৰ গেছ থাকিব।
অ' সেনেকাই কৰে।
আকৌ সুদাই যদি গছ কেইখন থৈ দিওঁ ৰাতিটো তোমাৰ চুৰ কৰোৱাটো সম্ভাৱনাটো বহুত
উম তলা যে তুমি চাৰি পাঁচটা মান লগাবা দেই দাামো দামি দামী।
দামি দামি অ' ভাল ভাল তলা। তাকে চিচি কেমেৰা মানে এইটো মানে চিচি কেমেৰা প্ৰচেছটো মানে বুজি নাপাওঁ।
চিচি কেমেৰাটো লগাই থ'লে ভাল, তোমাৰ চোৰ-তোৰ হ'লে অকমান মানে ছেফটি থাকে আৰু।
অহ, সেইটো গম পাইছোঁ অহ।
তুমি ভিতৰত এনেকে চব ষ্টৰ ৰুমত দুটা দিবা আৰু চৌক চৌ কৰা ৰুমটোতো দুটা দিবা। চাৰ্ভিচিংৰ ফালে এটা আৰু ৰাস্তা বাহিৰৰ ফালে এটা দিবা।
আচ্ছা চব ফালে মানে চবফালে দিলে তেতিয়া তোমাৰ টেনচন নাই আৰু ন'।
উম' তেতিয়া তুমি নিশ্চিন্ত থাকিব পাৰিবা। ক' ধৰা দোকানত নাথাকিলা কৰ্মচাৰীকেইটাক লগাই থৈ দিলে।
সেইটো
থাকিলেও বাহিৰৰ পৰা চাই থাকিব পাৰিবা কাম কি কি কৰি আছে কোনে। বাকী মোৰো তেনেকেই লগাই থোৱা আছে বাৰু। এতিয়া চেল গৈ আছে কিন্তু চাইকেল মানুহে আকৌ ল'ব ধৰিছে।
অহ, তুমি এনেই কেতিয়া-কেতিয়া আনাগৈ একমাহ মান সময় লাগেনে? কি কৈছা? একমাহৰ মুৰে-মুৰে আনাগৈনে চাইকেল।
নাই মোৰ তাত তোমাৰ ষ্টক কমি গ'লে আকৌ এ একেবাৰতে তোমাৰ ধেৰ আনি লওঁ।
অহ।
তাৰপিছত আকৌ তোমাৰ এক, এখন দুখন চাইকেল বহুত গৈ থাকে তোমাৰ। এই বিশ ত্ৰিশ হাজাৰত পাই যায়।
অহ।
সেইকেইটা মডেলৰ চাইকেলখিনি বহুত চেল হয়।
অ',
বাকী অলপ দামীবিলাক কমকে ছেল যায়।
তুমিও সেনেকা বিলাক বেছিকে আনি, আনাই দিম বাৰু তোমাকো।
কম দামীবিলাকে আনিবি মানে, বেছি দামীবিলক বেছি দামী মোৰবিলাক যদি ভৰাই দিওঁ, যদি চে চে চেল নগ'ল চে নগ'লে মোৰ লছটো বাঢ়ি যাব।
উম', উম'। পিছে তুমি টাউনতে খুলিছাতো ৰুমটো। তো অহ', অহ', ঠিকে আছে। নামটো এনেকে ভাল নাম এটা দিবা দেই।
অহ, চাইকেল কিবা চাইকেল
নাউ স্পিড নহয়, চাইকেল হাফ দি দিয়া।
হা, হ? অহ। অহ, বাকী ভালে আছে বাৰু। নামটো তোমাৰ এতিয়া
মোৰখন নাম চাইকেলিং ষ্টৰ বুলি আছে।
চাইকেলিং ষ্টৰ।
অহ।
অহ।
ঠিকে দেই চলি আছে। খাই আছোঁ আৰু তোমাৰ পাঁচ বছৰ মানে হ'ল এতিয়া কোনো বাইক চলি আছোঁ। বেলেগ আৰু এখন বেলেগ এজেগাত আৰু এখন খুলিম চাগে মই।
অ চাইকেল দোকানে।
উম উম। আৰু তোমাৰ এখন এনেকা খলম, এই যে মেকানিকৰ দোকান চাইকেলৰ। পামচাৰ-চামচাৰ হ'লে যে মাৰা কৰা
অ।
গাঁৱতে কৰিম নেকি মই।
গাঁৱত?
উম'।
অ।
তোমাৰ আমাৰ গাঁৱত চাইকেলৰ দোকানী নাই নেকি? চাইকেল বনোৱা টো
অ।
ঘৰৰ আগফালে খুলি দিওঁ নেকি এটা এনেকে ৰুম বনাই সৰুকে।
অ।
ভালেই হ'ব ন।
উ ভালেই হ'ব। তোৰ এনেুৱা মেকানিকৰ ল'ৰা-চৰা লাগিলে ক'বা, মোৰ তাত চিনাকি ল'ৰা আছিলে ভাল
আছে নেকি।
মোলৈ তোমাৰ তিনিটা ৰাখিছো, তোমালৈও দুটামান আছে।
মই এনে দোকানত আছে বাৰু কিন্তু এনেকা মেকানিক এটাহে লাগিছিল ঘৰৰ দোকানখনৰ কাৰণে।
তোমাৰ মানে তম তুমি মানে তাক মানে পাৰ্মেণ্টলি ৰাখি ল'ব লাগিব তাতে।
অ হয় নেকি।
মানে এনেকুৱা হব মানে, সি তাৰ ঘৰ মানে ঘৰলৈ নাযায় আৰু কি তোমাৰ তাত থাকিব।
উম ঘৰত অহা যোৱা কৰিলে দূৰো হ'ব যে আকৌ। ঠিকে আছে মই সে তাক মিলাই ল'ম বাৰু। তুমিও কবাচোন খালি কথাটো মই এনেকে তেনেকে বিচাৰিছে বুলি তাক।
অ ঠিক আছে মই তাক ক'ম বাৰুতে
উম ভাল লোৱাটোকহে দিবা দেই।
ভাল ভাল ল'ৰা কেইটা ভালে আছে, তোমাৰ এইবলাক নহয় মানে বেলেগ পোৱালি বিলাক তু-তুমি এতিয়াই যাব নোৱাৰা।
অ সেইটোয়ে সেইকাৰণে কলো ভাল ল'ৰা এটা দিবা বুলি।
অ।
নহলে ফাং ফুং কৰিব আকৌ অলপ পইচা চইচাক খাতি দুম্লা বোল্লা কৰিব। এইবিলাক মানে বেয়া পাওঁ। নিজেও বেয়া নহয় লোক লোকে আনেও বেয়া কৰিলেও বেয়া লাগে।
বেয়া লাগে অ।
বাকী তুমি, তুমি অপেনিং কেতিয়া মানে কৰিবা ৰুমটো?
কেইখন লগবোৱা তোমাৰ কাইলৈ মানে মিস্ত্ৰী আহিবই চাগৈ, কাইলৈ নহবা পৰহিলো কাইলৈ মানে গ্লছ কেইখন আনো, তাৰ পিছত পৰহিলে মানে মি চিঞৰি লগাই দিব। তাৰপিছতে তোমাৰ এদিন তোমাৰ লগত চাইকেল আনিব যাম,
উম তাৰ পিছত চাইকেল পোৱাৰ পিছত এ অ মানে অহা মাহ মানৰ পৰা অপেনিং হৈ যাব।
অহা মাহ মানে অপেনিং হৈ যাব অ।
উম মই তুমি তেনে, মই কাইলৈ গৈ পেলাই চাম দিয়া দোকানখন।
এপাক পাক চাই যাব সি চন তোমাৰ মানে মানে ৰুমৰ সেইখিনি
উম।
চাই যাবাহি।
দিয়া মই কাইলৈ ফোন কৰিম তোমাক হ'ব দিয়া।
ঠিক আছে ঠিক আছে।
উম।